অ', শুনিছেনে।
হয়, হয় শুনিছোঁ।
অ', কি খবৰ তোমাৰ?
উম ভাল আছোঁ দিয়া তুমি।
ভালে আছোঁ, ভালে আছোঁ।
অ', মই ভালে আছোঁ বাৰু।
অ'।
বাকী খোৱা বোৱা কৰিলা।
কৰিলো ক কৰিলো কৰিলো তুমি।
মইও কৰিছোঁ মাত্ৰ।
হয় নেকি কি, কি খালা আজি।
আজি তোমাৰ নিৰামিষ আছিলে আলু পিটঙা দালি।
হয় নেকি অ'। মই দালি আৰু ভাজি বনাইছিলে মায়ে। সেয়াই সেয়াই খালোঁ।
ঠিকে আছে বাকী মই তাকে মানে অকণ ভাবি আছিলোঁ মানে ধৰি লোৱা আমাৰ গছ- গছনি এতিয়া আমাৰ প্ৰকৃতিৰ কাৰণে কিমান প্ৰয়োজনীয় নহয় জানো।
হয়, হয়, হয়।
গছ- গছনি আৰু বিশেষকে চৰাই চিৰিকটি আমাৰ কাৰণে কিমান বেছি প্ৰয়োজনীয় এতিয়া আমাৰ যে মানে মোবাইলৰ অত্যাধিক যে ব্যৱহাৰ মানে বাঢ়ি, বাঢ়ি গৈ আছে তাৰ কাৰণে আমাৰ চৰাই চিৰিকটি সকলৰ মানে বহুত বেছি মানে অসুবিধা হৈছে মোৰবাই এতিয়া তোমাৰ কিবা পিছফালে বহুত বেছি মাত আহি আছে এখন চাইডলৈ যাব পাৰিবা নেকি।
অ', আহিছোঁ আহছো ৰবা অ শুনিছানে এতিয়া
হয় শুনিছোঁ, শুনিছোঁ চৰাই চিৰিক টো অসুবিধা বাঢ়ি, বাঢ়ি গৈ আছে আমাৰ মোবাইলৰ ব্যৱহাৰৰ ফলত ধৰি লোৱা বিভিন্ন ধৰণৰ এতিয়া টাৱাৰ নেটৱৰ্কিং টাৱাৰ বোৰ মানে বহুৱাই থৈ দিছে ন সেই নেটৱৰ্কিং টাৱাৰ বোৰ বহাই বহুৱাই থৈ দিয়াৰ কাৰণে মানে বিভিন্ন ধৰণৰ যি চিগনেলবোৰ ওলায়
হয়।
হয় কিহৰ মাত ওলাই আছে নো
মাতছোনে একো ওলোয়াই নাই। ৰচোন এক মিনিট শুনিছানে নাই এতিয়া।
শুনিছোঁ কিবা একদম মানে বহুত ডাঙৰ, ডাঙৰ মাত ওলাই আছিলে। উম। হেল্ল'।
অ', হেল্ল' শুনিছা নে।
হয় শুনিছোঁ, শুনিছোঁ।
অ'।
কি? এ মানে তোমাৰ ধৰি লোৱা যিকোনো ধৰণৰ সমস্যাৰ মানে সন্মুখীন হৈ আছে চৰাই চিৰি কটিয়ে ইত্যাদি
উম ঠিকে কৈছা। এতিয়াতটো আৰু কি গছ গছনি বোৰো কটাৰ ফলত জধে মধে কটাৰ ফলত বহুত ব গৰমৰ আদি দেখাই পাইছা গৰমতটো কেনেকুৱা বাঢ়ি আছে।
হয় হয়
গৰমৰ উত্তাপতো বহুত খিনিয়ে বাঢ়ি আছে এতিয়া
ঠিক আছে। আৰু লগতে তোমাৰ গছ গছনি কটাৰ ফলত বিভিন্ন ধৰণৰ অসুবিধা হৈছে যেনেকে তোমাৰ গৰা খহনীয়া হৈ গল আহ গৰা খহনীয়া হৈ গ'ল তাৰপিছত তোমাৰ আৰু বেলেগ বেলেগ বিভিন্ন ধৰণৰ সমস্যা যেনেকে ক্ষুদ্ৰ বায়ুৰো অভাৱ হৈ আছে অক্সিজেনৰ অভাৱ হৈ আছে অ তেনেকুৱা ধৰণৰ সমস্যা হৈ আছে।
বায়ুমণ্ডলত মানে কি আৰু অক্সিজেন হয় মাতাটো লাহে লাহে কমি আহি আছে এতিয়া
হয় হয় হয়।
হ গছ গছনি গছ গছনি বোৰতো
ঠিকেই কৈছা তাৰ উপৰিও তোমাৰ আমাৰ বিশেষকে মই ভাবিছো গছ গছনি যি আমাৰ পৰিৱেশত অৱদান সেই অৱদান মানে কেতিয়াও নূৰ কৰিব নোৱাৰিব গছ গছনি যিখিনি অৰিহণা যোগাই আমাৰ পৰিৱেশত সেইখিনি মানে বিশুদ্ধ বা বায়ুৰ পৰা ধৰি তোমাৰ বিশুদ্ধ বাতাবৰণ আৰু আমাৰ যি মন মগজুৰ মানে শান্তি তথা আমাৰ যি বাতাবৰণৰ মানে এটা বিশুদ্ধতা সেই বিশুদ্ধতা বজাই ৰখাত মানে গছ গছনিৰ অৱদান বহুত বেছি আছে
অহ'। উম', ঠিকে কৈছা, গছ গছনিবোৰ প্ৰকৃতিতো এতিয়া যিমান পাৰি গছ গছনি এতিয়াতো অসমত ৰুব ৰুবই লাগে, কাৰণ গছ গছনি গৰমৰ এই গৰমৰ দিনতটো যিমান পাৰে ক' চায়াৰ তলতে ঘৰটো তুমি যদি এতিয়া ঘৰত থাকা, ঘৰটো বহুত উত্তাপ হৈ থাকে। গৰমৰ দিনত তো চবেই গছ গছনিৰ তলতেই আশ্ৰই লয়।
হয় ঠিকে কৈছা তুমি, আৰু লগতে বিভিন্ন ধৰণৰ যি আমাৰ প্ৰক্ৰিয়া, আমি সেইখিনিও হাতত ল'ব লাগিব, গছ গছনি সংৰক্ষণৰ ক্ষেত্ৰত। এতিয়া মই ভাবো যে এই ক্ষেত্ৰত আমাৰ আহ', বিশেষকে মানে সজাগতা সৃষ্টি কৰিব লাগিব আমাৰ সমাজখনৰ, আৰু একোজন বক্তি এতিয়া মানে এমাহৰ মূৰে মূৰে এজোপা গছ ৰুব লাগিব, আৰু উৰাই গছজোপাৰ বাহিৰ বাহিৰেও ত সেই গছজোপা যাতে ভালকে আহ মানে আহ ধৰি লওক গছ গছজোপা যাতে ভালকে মানে দীঘল হ'ব পাৰে যাতে ভালকে মানে ওলাই আহিব পাৰে, তাৰ মানে তাৰ ওপৰতো ধ্যান ৰাখিব লাগিব, গছজোপা যাতে মৰহি নাযায়। পানীৰ অভাৱতেই হওক, বা বিভিন্ন কাৰণত হওক, বিভিন্ন কাৰণত যাতে গছজোপাৰ একো ক্ষতি নহয়, সেই ক্ষেত্ৰতো আমি ধ্যান ৰাখিব লাগিব, আৰু লগতে আ' বিভিন্ন পুষ্টিকাৰ অ' মানে পুষ্টিকৰ যি সাৰ মানে সময়মতে খিনিও যদি প্ৰয়োজন হয়, সেইখিনিও মানে দিবলগীয়া হ'ব আৰু।
হয় হয়, ঠিকে কৈছা, ঠিকে কৈছা, এদাল মানে ধৰা তুমি যি কৈছা মানে গছ এডাল ৰুলে নহ'ব, গছটোক সেই প্ৰতিপালনো কৰিব লাগিব, যে গছডাল মই ৰুই থৈ দিলোঁ তাৰপিছত মই একো চোৱা চিতা নকৰোঁ, সেই গছডালতো মৰহি যাব।
হয়', ঠিকে কৈছা তুমি।
গছ ডালক প্ৰতিপালনো কৰিব লাগিব, ডাঙৰ কৰিব লাগিব, তেতিয়াহে গছে চা দিব। বা বায়ুমণ্ডলৰ যোনটো কাৰ্বন ডাই অক্সাইড সেইবোৰ সেইবোৰ নিজে ধৰি ৰাখিব।
তাকে, ঠিকে কৈছা তুমি। আৰু বিশেষকে মই ভাবিছোঁ, আমাৰ গছ গছনি কতাৰ ফলত বিশেষকে চৰাই চিৰিকতিটো অসুবিধা হৈছে, লগতে মানৱ সমাজৰো অসুবিধা হৈছে, এতিয়া মানৱ সমাজে বিশেষকে মানে ভুক্তভোগী হৈ আছে, এইবোৰৰ কাৰণে এতিয়া আহ', ফলস্বৰূপে টোৱে আমাৰ মানৱ সমাজৰ মানে বিনত এটা ক্ষতিসাধন হৈ আছে, আৰু মই ভাবোঁ যে গছ গছনি নাথাকিলে আমাৰ যিদৰে আমাৰ মানুহৰ অসুবিধা হয়, ঠিক তেনেদৰে জন্তু চৰাই চিৰিকতি সকলোৰে অভাৱ হয়। এতিয়া বিশেষকে আমি বিভিন্ন কাৰণত আমি দেখা পাওঁ যে, বনৰীয়া যি জন্তু বাঘেই হওঁক বা হৰিণ, হাতী তেওঁলোকৰ মা লগত মানে আমাৰ মানুহৰ যি সংঘাত হয়, মই ভাবো জে গছ গছনি কাটি যি আমাৰ বনাঞ্চল মানে ধ্বংস কৰি আছে আমাৰ মানৱ সমাজে, তাৰ ফলতে মানে হৈ আছে এইবোৰ আৰু বিশেষকে আমি এইবোৰৰ ওপৰত গুৰুত্ব দিব লাগিব, যাতে বনাঞ্চল বনাঞ্চল ধ্বংস নহওঁক, গছ গছনি ধ্বংস নহওঁক। এতিয়া মই ভাবোঁ যে সকলোৱে মানে এটা ভাৰসাম্য যি আমাৰ পৰিৱেশত আছে, পৰিৱেশৰ ভাৰসাম্য মানে আহ', নিয়ন্ত্ৰণ নিয়ন্ত্ৰণ কৰি ৰখাত মানে যিবোৰ বস্তুৱে সহায় কৰিব। তেতিয়া মানে মানুহ আৰু বন্যপ্ৰাণীৰ যি সং সংঘাত সেই সংঘাতটো মানে বহুত কমকে হ'ব, মই
উম', ঠিকে কৈছা কাৰণ এতিয়াতো তুমি যদি হাতী মানুহৰ সংঘাতটোয়ে বহুত এতিয়া দেখাব যে হাতী, মানুহ ধৰা যিকোনো ক ক কৰ'বাত নাহৰ ফুটুকি বাঘ ওলালে। কৰবাত বান্দৰৰ উপদ্ৰৱ, হাতীৰ উপদ্ৰৱ, সেনেকুৱাটো কেতিয়াবা টিভিত টিভিতটো এইখিনি দেখাই পাওঁ মই টিভি মোবাইলত।
হয় ঠিকে কৈছা আৰু লগতে লগতে বিভিন্ন বিভিন্ন ধৰণৰ যি বনৰীয়া জন্তু আছে তোমাৰ বনৰীয়া জন্তু বিশেষকে অ হাতী হৈ গ'ল বা বিভিন্ন ধৰণৰ তোমাৰ বাঘ হৈ গ'ল হৰিণ হৈ গ'ল তেওঁলোকে মানে তেওঁলোকৰ আৰু মানুহৰ মাজত যি সংঘাত সেই সংঘাতৰ কথা মই ইতিমধ্যে তোমাক জনালোঁ তাৰ কাৰণে বিভিন্ন ধৰি লোৱা বিভিন্ন ক্ষতি সাধন হৈ আছে আমাৰ মানৱ সমাজৰো হৈ আছে লগতে তেওঁলোকৰো হৈ আছে বিভিন্ন সময়ছোৱাত আমি দেখা পাওঁ যে বহুতো মানুহে এই আমাৰ যি বনৰীয়া জন্তু বনৰীয়া জন্তুকো মাৰি পেলাই মই ভাবোঁ যে এই বনৰীয়া জন্তু জন্তুবোৰক মাৰিলে আমাৰ যি পৰিৱেশৰ মানে ভাৰসাম্য সেই ভাৰসাম্য মানে বিনষ্ট হয় আৰু লগতে আমাৰ পৰিৱেশৰ মানে ক্ষতিসাধন হয় তেনেকে বুলি ভাবোঁ মই গতিকে ভাৰসাম্য ৰক্ষা কৰিবলৈ তোমাৰ বিভিন্ন ধৰণৰ আমি ব্যৱস্থা হাতত ল'ব লাগিব বনাঞ্চল সংৰক্ষণৰ পৰা ধৰি তোমাৰ
হয়
বনৰীয়া জীৱ জন্তু সংৰক্ষণৰ ক্ষেত্ৰত আমি বিশেষকে ধ্যান দিব লাগিব, আৰু লগতে আমাৰ যাতে তেওঁলোকৰ একো ক্ষতিসাধন নহওঁক, আৰু লগতে আমাৰো যাতে একো ক্ষতি সাধন নহওক। এটা মানে সন্তুলিত ব্যৱস্থা যাতে আমি বজাই- চলিব পাৰো, সেই ক্ষেত্ৰত আমি বেছিকে ধ্যান দিব লাগিব।
উমঁ, এতিয়াতো অইল-অইল এৰিয়াত চৰকাৰ যে এতিয়া- বনাঞ্চল ৰক্ষা কাৰণেটো বহুত ডাঙৰ বিভিন্ন আঁচনিও ওলাইছে এতিয়া। ভাল-ভাল আঁচনি ওলাইছে বনাঞ্চল ৰক্ষাৰ কাৰণে।
হয়-হয়-হয় ঠিকে কৈছা। ইতিমধ্যে আমাৰ ইয়াত আহ বিভিন্ন ধৰণৰ মানে আইন আছে, আহ- মানে বিভিন্ন ধৰণৰ আইন আছে য'ত, উমঁ, য'ত নেকি বনাঞ্চল সংৰক্ষন আৰু- বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ কাম- কাজবোৰ কৰিছে, কিন্তু মই ভাবো যে- আহ মই ভাবো যে এই ক্ষেত্ৰত মানে যিমানে আইন নানক কিয় আমি নিজক মানে আমাৰ মানৱ সমাজ এই ক্ষেত্ৰত- বিশেষকে মানে সচেতন হ'ব লাগিব আৰু লগতে- সজাগ হ'ব লাগিব যাতে আঁহ মানে যাতে মানুহৰ মাজত এটা সজাগতা সৃষ্টি হয়। নহ'লে বিভিন্ন ধৰণৰ আইন আনিও মানে মই ভাবো যে একো লাভ নহ'ব।
উমঁ, ঠিকে কৈছা। মানুহে এই আৰু তুমি যদি- জীৱ-জন্তু থকা ঘৰত যদি নিজৰ ঘৰ পটা হয়। হয়, ধৰা জীৱ-জন্ত অনিষ্ট-অনিষ্টিটো কৰিবই।
হয়-হয়।
কাৰণ তাৰ থকা ঠাইত যদি তুমি থাকিব যোৱা বা- তাৰ তাহতে যে তুমি থাকিব যোৱা তাৰ খোৱা ধৰা খোৱা পানীত যদি- তোমালোকে ঘৰ বান্ধাটো- সেনেকুৱা বহুতোৰ অহংকাৰটো দেখাই পোৱা যায়।
হয় ঠিকে কৈছা।
আমি যিমান মানে গছ-গছনি ৰোপন কৰাৰ লগতে, হয়।
এইবোৰে কাৰণ এতিয়া আমি বিশেষকে মানে আমাৰ এইটাই কথা যে- আমাৰ যি সমবয়সৰ আমাৰ প্ৰজন্ম আছে, তেওঁলোকৰ লগতে আমি মানে অলপ আলোচনা কৰি তেওঁলোকক সজাগ কৰিব লাগিব, লগতে আমাৰ আহিবলগীয়া যি নৱ প্ৰজন্ম- আছে, নৱপ্ৰজন্মকো আমি সজাগ- কৰিব লাগিব, আৰু যিসকল প্ৰাপ্তবয়স্ক মানুহ আছে তেওঁলোকক আমি ভালকে বুজাব লাগিব। তেওঁলোকৰ জ্বাৰা আমি মানে- সমাজত এটা বিশেষ প্ৰভাৱ পেলাব পাৰো, যিহেতু তেওঁলোক প্ৰাপ্তবয়স্ক তেওঁলোকৰ কথা মানে সমাজে বিশেষকে শুনে। বিশেষকে গুৰুত্ব দিয়ে। এটা মানে সন্মান- সহকাৰে মানে শ্ৰদ্ধা সহকাৰে শুনে, গতিকে মই ভাবো তেওঁলোকে বিশেষ মানে প্ৰভাৱ পেলাবলৈ - সক্ষম হ'ব পাৰিব, আৰু লগতে তেওঁলোকে বিভিন্ন ধৰণৰ যি সমাজত আমাৰ- বা মানে বিভিন্ন যি কু-সস্কাৰবোৰ আছে বন্যপ্ৰাণীৰ ক্ষেত্ৰতে হওঁক বা- বা বনাঞ্চল ধ্বংস কৰাৰ ক্ষেত্ৰত যি বিভিন্ন ধৰণৰ কু-সংস্কাৰ আছে, সেই কু-সংস্কাৰবোৰ মানে- তেওঁলোকে দূৰ কৰিব পাৰিব বুলি মই ভাবো তেনেকে।
উমঁ, ঠিকে কৈছা আৰু। কাৰণ এতিয়া, এতিয়াটো নতুন-নতুন প্ৰজন্মবোৰ- লাহে-লাহে মানে কিছুমান দায়িত্ববোৰ লব লাগিব, ধৰা বনাঞ্চল ৰক্ষা কৰিব লাগিব। কিয় নকয়, গছ-গছনি, গছ-গছনি আৰু ৰোৱাৰ লগতে সেইবিলাক প্ৰতিপালনো কৰিব লাগিব। যিমান- যি যিয়ে নহওঁক কিয়।
হয়, ঠিকে কৈছে। বাকী' ঠিকে আছে আকৌ এদিন আমি আলোচনাত লিপ্ত হম দিয়া।
ঠিক আছে দিয়া।